এৰি
অহ এতিয়া শুনা পাইছা না এতিয়া
মই শুনা পাইছো তই শুনা পাইছা
অহ মাতো আহিছে এতিয়া
অহ কি কৰি আছ পিছে
আছো এনে এ হেৰি এনে অলপ খোজ কাঢ়ি আছো সন্ধিয়া হৈছে ন আজি বৰষুণ দি আছে আৰু এতিয়া বৰষুণত সেমেকাই এতিয়া অলপমান কমিছে সেইকাৰণে এতিয়া এনে খোজকাঢ়ি গৈছো মানে
উম হম খোজকাঢ়িবা খোজ কঢ়িবা আহিছা আৰু উম উহ মই তোৰ অকমানে ময়ো এই কি বুলি কয় ফুৰবা আহিছিলোঁ খোজ কঢ়া আছিলোঁ এতিয়া এতিয়া ঘৰতে আছো বাৰু এতিয়া ঘৰ আছো বৰ্তমান গেইছিলো খোজকাঢ়বা উম উম উম তোৰ পিছে কি কৰি আছে পিছে আজিকালি
আছো এনেই কিয় বা নো তোমাৰ পিছে কামটো জৰেন্ট কৰিলা তো এনে মানে আছোঁ এতিয়া মই আগতে এটা কাম কৰিছিলোঁ সেইটো মানে এতিয়া সে খতম হৈছে এতিয়া যে সেইকাৰণে কামটো এতিয়া নাই কৰা এতিয়া নতুন কাম বিচাৰি আছো এটাত মাতিছে এ হেৰি মানে মাতিছে মানে কি আৰু মোক লগৰ লৰাএটা কৈছিল সি ক কিবা এটা আছিল বুলি কৈছিল সেইটোতে যাম আৰু এ ভাবিছোঁ এতিয়া কি বা কয় এতিয়া কামটো মানে চাবৰ কাৰণে মাতিছে ইণ্টাৰভিউও দিব লাগিব তাতে সেইটো তিনিদিনৰ পিছত আছে আৰু দেওবাৰে আছে
আচ্ছা যে আগত আগৰ কামবোৰ কৰিছিলি যে অহ আগৰ কামটো যে আগৰ কামটো যে কৰিছিলোঁ যে আগৰ কামটো মানে তাৰে কি কি কৰি কি কি কাম আছে কেনেকুৱা টাইপৰ কাম আছে তাতে মান কি কৰিব লাগে
এ দেতা এন্ট্ৰি কৰিব লাগে মানুহে কোম পায় অ অহ মই মানে যোনটো মানে হেৰি মানে ধৰি লোৱা এ তাৰে সেইটো মানে এটা ট্ৰান্সপৰ্ট অফিচ সেইটো হেৰি বস্তু ৰাখাই ন এ বস্তুৰ মানে যোনবিলাক শ্লিপ থাকে শ্লিপ মহা মানে ডেইলি এন্ট্ৰি কৰি থাকিব লাগে চিলিপ এট্ৰি কৰি দিব লাগে সেইটোৱ এট্ৰি কৰি পেলাই লাষ্টত দিব লাগে মানে হেৰি অহ প্ৰতি চাৰি তিনি ঘন্টা মূৰে মূৰে মানে দুখন তিনিখন চিলিপ বনাই দিব লাগে সেইটোৱে বাকী এইটো ইমান টান কাম নহয় আৰু কাৰন আহি থাকে ন বহুত ভাল খিনি আহি থাকে আৰু উম কোৱা
আৰু সি বেঞ্চি যে বহাই থকা যে মানে ধৰি লওঁক অ কি বুলি কয় মানে কেনেকা টাইপৰ চিলিপ মানে কি কৰিব লাগে তাৰ মানে গাড়ী ছাৰীৰ কিবা চিলিপ তিলিপ পহাব লাগে
নহয় নহয় গাড়ীছাৰী নাই সিহঁতৰ মালৰে কিছুমান থাকে সিহঁতৰ মইও মানে ইমান কাম তাতে সিহঁৰ নিজৰ ফৰ্মেট থাকে ন এক্স এল চিটত দিয়ে তাতে আমি এন্ট্ৰি কৰি থব ললে এণ্ট্ৰি কৰি পেলাই এখন ৰিপৰ্ট বনাব লাগে সেই ৰিপৰ্টখন বনাই পেলাই এ হেৰি আমাৰ যোনটো অফিচাৰ মানে যোনটো আমাৰ লিডাৰ আছে তাক দিবা লাগে আৰু। সেইটোৱে অফিচত চাবমিট কৰি দিব লাগে সি চাই আৰু বাকী আমাৰ একো কাম নাই। সেইটো আৰু মানে এ তাৰ বিছত আমি একো কামে নাই কাৰণ আমি হেৰি,, চাৰিটা পইণ্ট থাকে চাৰিটা পইণ্ট ন মোৰ এটা হেৰি আছে। দূৰে বাকী বিলাকৰ দুটা এটা পইণ্টত হেৰি দুজনকে থাকে সেনেককা টাইপৰ।
হৈ মানে এই ধৰি লক এই এচ তোৰচাৰ কেইতাত কাম কৰে আৰু মানে গাড়ীৰ ভিতৰ মাল চালে এইবলাক আৰু কিমান মাল আছে কিমান মাল নাই সেনেকুৱা তাইপৰ নে? না গাড়ী গাড়ী গাড়ী হিচাপ কৰিব লাগে।
এতিয়া চোৱা এতিয়া চোৱা। এতিয়া চোৱা যেতিয়া ধৰি লোৱা এ ধৰি লোৱা এটা বস্তু মানে যিকিনো বস্তু তো আহিছে হা আ মাল বিবাক আহিছে ধৰি লোৱা ডাঙৰ ডাঙৰ কণ্টেইনাৰত গাড়ী মূখ আহিছে হয় নহয় হে পখসা তে আমি এ মহা চেক নকৰো আমি এটা এটা ধৰি লোৱা আলুৰ বস্তু লগতে মই আ আলু নগনো আলুৰ বস্তা নগনো বা চিমেণ্টৰ বস্ত নগনো সেনা নহয়। তে সিহতে যোনিলাক মানে বস্তু আনিছে সিহতে যোনটো ট্ৰ্পৰ্ কোম্পানী পুৰা আনিছে মানে হা সিহঁতেতো এ পঠাই দিয়ে ন যে কিমান কেজি আনিচে। কিমান টা হেৰি আনিছে কিমান সেটিং- বে বেলেগে কৰে আমি নকৰো হেমখা থাকে মলটোৰ মুখে কৰে মানে- যোন বিলাক মানে হাজিৰা হাজিৰা কৰে সিহঁতে কৰে। চুপাৰভাইজাৰো আছে সিহঁতৰ ক্ষেত্ৰতো চুাৰাইজাৰ আছে আমি খাল ক'ব লাগে- সিহঁত ফালৰ পৰা এখন ডাটা চিপ থাকে যে কিমান কিছে তে সেই সিহঁতে ধৰি লওক মাল ইমান- খিনি আনিছে ধৰি লওক আজ যদি চিমেণ্ট আছে যদি- এ এ চিমেণ্ট যদি চিমেণ্টৰ এটা ধৰি লোৱা কিবা এটা এখন কনটেইনত চিমেণ্ট আছে হাঁ। ত চিমেটৰ কিমান টা কনটেন আছে আৰু চিমেতৰ ভিতৰত আৰু কি- কি কি কি কোম্পানীৰ চিমেণ্ট আছে কিবা আছে ক আছে সিহতৰ এখন লিষ্ট থাকে ন সিহঁত দাটা খন দি দিয়ে- এইটো নহয় এয়া যে গাডী চলা মানুহকেইটা অকল বচ- হেঁতক ট্ৰান্সপৰ্ট কোম্পানীৰ পৰাহে আহে ন সেতে কতো কনটেক নাপায় ন- কোম্পানীৰ পৰাটো ডেলিভাৰী কৰি পেলাই তাতে পঠাই দিয়ে মালঘৰ দামহাই- তে সেনেকা ধৰণৰ সিহঁতৰ যোনবিলাক আমি লৈ আম লৈ পেলাই সেখিনি এন্ট্ৰি কৰি পেলাই- আমাৰ নিজৰ ডেটা চেটত এন্ট্ৰি কৰি থৈছোঁ সেইটোয়েবাৰ। আৰু আমাৰ ফালৰ পৰা এখন চিলপ,, দিব দিব আৰু আমাৰ ফালৰ পৰা সেই শ্লিপখন চেক কৰাৰ পিছত আমি এখন হেৰি,,, শ্লিপ প্ৰভাই কৰে সেখন শ্লিপ যেতিয়া আমি দিম তেতিয়াাহে সিহঁতে বস্তু থৈ পেলাই নতুন বস্তু লৈ যাব পাৰিব আৰু যদি আমি যদি শ্লিপখন যদি নিদিওঁওে বা এ সিহঁতৰ শ্লিপ সেই খন যদি একচেপে নকৰো তেতিয়াহ'লে মাল খিনি মানে ধৰি লও বস্তখিনি আকৌ ঘূৰাই লৈ যাব লাগিব হেতে বস্তু থবই নোৱাৰে মানে। গণ্ডুগোল থাকে সেইখিনিয়ে আমি চেক কৰিব লাগে যে কিবা এপ্ৰোভেল দিব লাগে যে এই বস্তুখিনি ঠিকে আছে আমি পাইছো বা একো কৰিব নাইবা শ্লিপ খিনি ঠিক থাকে আছে সেইখিনি আমি চেক কৰিব লাগে সেইখিনিয়ে বাছ।
অ মানে ধৰি লও এনেকুৱা টাইবৰ কাম চাব লাগে আৰু তহতে আৰু সেইটো হয় আৰু তহতৰ যিবিলাক চুপাৰ ভাইজাৰ থাকে চুপাৰ ভাইজাৰ। চুপাৰ বেজাৰ ওপৰত তিমৃতাৰ থাকে নেকি এটা।
নাই নাই নাই নাই ইয়াতে তিনি আৰে আৰে এইটো ধৰি লোৱা এইটো,,, কোনো শ্বৰুম নহ নাই ইটা খালী চুপাৰ ভাইজাৰে থাকিব আৰু চুপাৰ ভাইজাৰো একো কাম নাথাকিব। ধৰি লোৱা ইয়াতে নে দুটা ধৰণৰ চোপ্ৰাই বাজা থাকে হা এটা ধৰি লোৱা,,,, এ এই চুপাৰ বাইজাৰ আমি যোনটো কাম কৰিম তাতে এটা চুপাৰ বাইজাৰ আছে সি গোটেই মানে চাৰিটা চেক প্ৰযষ্ট এ- তাই চুপাৰভাইজাৰ থাকে সি যাই পেলাই মেইন যোনটো তাৰে যোনটো- যোনখিনি গোটেই কাম চম্ভালে ধৰি লওক মেনেজাৰ বুলিয়েই ক'ব পাৰা আৰু মানে যোনে- এ লেবাৰ খিনিও চাই এ কনষ্ট্ৰাকচনৰ যোনবিলাক সেইবহাৰ চাই। আমাৰ খিনিও আছে গোটেইখিনি আৰু গোটেই ফাৰ্মৰ গোটেই ধৰি লোৱা- আৰু কোম্পানীটো গোটেইিন হেৰি চাই ন কোম্পানী নকোৱা আৰু ট্ৰান্সপ'ৰ্ট হেৰি এৰিয়াই বুলি কয়। কোম্পানীটো হ'লে বহুত ডাঙৰ হৈ য ন টান্সপৰ্ট অফিচ তৰ মানে যিমানখিনি চব চাই। তাক এ চুপাৰ ভাইজাৰে ৰিপৰ্ট কৰে আৰু চুপাৰ ভাইজাৰে এ আমাক চাই। আৰু আমাৰ তাতে টেল দুটা চুপাৰভাইজাৰ এটা আছে লেবাৰ চুপাৰভাইজাৰ- এটা আছে আমাৰ চুপাৰভাইজাৰ লেবাৰ চুপাৰভাইজাৰ সিহঁতক চাব। আৰু আমাৰ চুপাৰভাইজাৰ অকল আমাৰ চাৰিটা চেক পইন্টৰ ডটাখিনি লব।
আচ্ছা আচ্ছা আৰু তহঁত ছুপাৰভাইজাৰ মানে কি মাত্ৰ এটাই তহঁত এটাই ছুপাৰভাইজাৰ। মানে ন ধৰিলও সি তাৰতো তাৰতো অফ- তাৰত অফো থাকিব ন অফ থাকলে কোনোবা বেলেগ ছুপাৰভাইজাৰ নাহে।
নাই নাই নাই তাৰে ভিতৰত অফ চফ মানে এনেকুৱা টাইপৰ নাথাকে ন মানে- থাকিলেও ধৰি লোৱা কিবা যদি ইমাৰ্জেঞ্চি ছু- টি তেতিয়াহ'লে আমাৰ ভিতৰতে মানে ইমান তাৰ লোড নাই চব জানে ত কাম। এতিয়া ক'ত কাক চাবমিট কৰিব লাগে সেইটো জানে কাৰণ মেনেজাৰ যোনটো মানে গোটেই অফিচটো চাই। তাকে চাবমিট কৰি দিব পাৰি আমি গোটেই কেইটা লৈ। কিন্তু তাৰ চুপাৰভাইজাৰ কিয় সিচা কাম গোটেই কাম খিনি সি তাৰ আহ- বাহিৰও কিব কিবি কাম থাকে নো সেইটো কাৰণে তাক আহিছে আমিও জানোই চুপাৰভাইজাৰ কামখিনি আমি- কোনোবা জেগা এটাই চাবমিট কৰি দিললে হ'ল আৰু সেইয়ে আৰু। যদি বাই চান্স সি নাহে বাই চান্স যদি সি নাহে আৰু কেতিয়াবা নাহে ন চবৰে কিবা ছু- ছুটি ল'ব পাৰে তেতিয়া আৰু।
আ মানে আমাৰো মই যত কাম কৰিছিলো হা আমাৰো প্ৰচেষ্ট- সেইটো মানে সিহঁতক কৈছো মানে আমাৰো প্ৰচেষ্ট- ত মানে কিলো মানে মোৰ কাম খিনি কৰিছিলো মই মানে মেইনলি কি কাম কৰিছিলো আৰু মানে মোৰতো- মেক্সিমাম ডিউটি ৰাতিপুৱাই থাকে মৰ্নিং থাকে হা মান মই মৰ্নিং- মৰ্নিং মই মৰ্নিং মোৰ চাবিপাত মোৰ লগত থাকে আৰু। ৰা চাৰিবাৰ মই লৈ যাওঁ আৰু ঘৰত আমাৰ ষ্টৰ চাবি তিনিপাত থাকে আৰু তিনিপাতৰ এ- তাত ৰাতিপুৱা মানে মানে মানে ধৰি লোৱা আজি আহিলো যেতিয়া মোৰ ছুটি হ'ব ছুটি হোৱাৰ- মই চাবিপাত লৈ যাওঁ লৈ কিনাই নেক্সট দিনা যেতিয়া ৰাতিপুৱা আহো আহি কিনাই মই ষ্টৰ খন খলো ঠিক আছে। মানে ষ্টৰ খন খুলি কেনে গোটেই ষ্টৰ খন মই ৰাউণ্ড মাৰো হা ৰাউণ্ড মাৰি কেনে চাওঁ চব ঠিক- থাক আছে নে নাই মানে মোৰ আৰু মোৰ লগত চিকিউৰিটি এটা থাকো আছিল এছ এল পি তাক এছ এল পি বুলি কয় আৰু। সেই এছ এল পি তো লগত মিল- সেইকাৰণে গোটেই মানে ষ্টৰ খন চাম চব ঠিক ঠাক আছে নাই ক'ৰাত চুৰ তুৰতো হোৱা নাই কিবা কিবা হোৱা নাই। এনে গোটেই ষ্টৰ খন চাম চব ঠিক ঠাক আছে ঠিক ঠাক থাকে কেনে তাৰ পিছত আমি- সোমাৰ লগে লগে আমি এটা কি থাকে জানো এটা বস্তু থাকে এইটো অফ কৰিব লাগিব আমি হা। আৰু যদি আমি এইটো যদি যদি বিশ ছেকেণ্ডৰ ভিতৰত যদিটো অফ নকৰো- যে ত চাউণ্ড বাজব পেয়া প পে পা যে চাউণ্ড যে থাকে যে। এই চাউণ্ডটো বাচব সেইকাৰণে প্ৰথমতে তোৰ মানে ষ্টৰ খন খোলাৰ লগে লগে তোৰ- কি বুলি কয় সিটো? তৰ প্ৰথমে তৰ নম্বৰ থাকব ষ্টাৰ মানে এটা নম্বৰ থাকব আৰু এটা সেই নম্বৰটো মানে- মাৰিব লাগিব আৰু ঠিক আছে নম্বটো মাৰ পিছত সেইটো অফ কৰি কেনে বাকী ষ্টৰ খন ঘুৰিলি চালি। চাই আহি কেনে আমাৰ কি ৰাখোঁ জানা ৰাতি কিছুমান- ৰাতি কিছুমান অপৰেড অৰ্ডাৰ থাকে ন ধৰি লোৱা ৰাতি কাবায় আমাৰ ছখন ধ ৰাতিহটাত বন্ধ হৈ যায় ন। কাৰব ৰাতি দুতটা এটা তিনটা বজাত অৰ্ডাৰ অৰ্ডাৰ মাৰবা দুতটা এটা তিনটা চাৰিটা বজটা অৰ্ডাৰ মাৰে ন এইবিলাক মানুহ বিলাকো অৰ্ডাৰ দিয়ে উম। সেইবিলাকক অপেন অৰ্ডাৰ বুলি কয় হা, সেই অৰ্ডাৰ খিনি আৰু কি কৰে তোৰ অ আমাৰ এটা ধৰি লও ষ্টাফ থাকে, এটা ছোৱালীজনী থাকে মানে মৰা ডিউটি মোৰ আৰু ছোৱালীজনীৰ হ'ব আৰু এটা এছ এল পি থাকিব ঠিক আছে? সেই ছোৱলটোক সেই ছোৱালটোক কৰ আৰু ৰাটি ৰাতি অৰ্ডাৰখিনি কমপ্লিট কৰা আমাৰ এতিয়া। তাই ৰাতি
এ তোমালোকৰ হেৰি তোমালোকৰ সেইতো শুনা হেল্ল'। তোমালোক তোমালোকৰ ধৰি লোৱা গোটেই ষ্টৰ ৰুমটো ধৰি লও ইমান ডাঙৰ আছে, গোটেই খিনি ধৰি লোৱা এ তোমালোকৰ যিহেতু ডিভাৰী মানে কোনো ডাইৰেক্ট কাষ্টমাৰ না ডাইৰেক দিলিভাটো দিলিভাৰি চিচটেমটো আছে নে নাই? ধৰি লোৱা যাই পেলাই বায়মেট্ৰিক দিবা লাগ কিবা, আছে নে নাই?
আমাৰ আমাৰ মানে বায়মেট্ৰিক চিচটেম নাই। আমাৰ মানে ধৰি লোৱা আমাৰ কথা কৈছে ন যিবিলাক কাম কৰে সেইবাকৰ বায়মেট্ৰিক যাই দিব লাগে নে নাই এইটো কথা কৈছা ন? তাৰমানে সেইটো মানে এটা এব এটা আছে।
অ।
এপ এটা আছে। এপ ত এম ইয়াৰ বুলি কয়। আমি যেতিয়া যাম যোৱা লগে লগে এটা ফটো মাৰব লাগিব আমাৰ নিজকে। তাৰপিছত চাবমিট কৰি দিব লাগিবি। ঠিক আছে। আৰু যি যিতা আমাৰ নঘন্টা হ'ব ন ঘণ্টা আ আমি ওলাম ওলাই তোম এখন ফট মাৰি কিনে আমি চাবমিত কৰি দিবা লাগিব। আমাৰ মানে প্ৰচেছটো সেনেকুৱা সেইটোক আমাৰ এমিয়াৰ বুলি কয়।
আচ্ছা আচ্ছা আচ্ছা অ গম পাইছো নাই বহুত
কবাৰ কাবাৰ বাৰু কবাৰ কবাৰ অ অ বহুতৰ বায়'মেট্ৰিক থাকে কাবাৰ মান চবৰে চবৰে প্ৰচে বেলেগ থাকে, আমাৰ ৰিলেন ৰিলেঞ্চৰ এইটো প্ৰচেছ আৰু। বুজি পালি? আমাৰ ৰিলেঞ্চৰ প্ৰচছটো এনেকুৱা টাইপৰ আৰু মানে ৰিলেঞ্চৰ তে যিয়ে কাম নকৰা কিয় এই এনেকাই চলাই।
মই ফটো মাৰি দিম
উম চব চব মানে ফটো মানে প্ৰুফ আমি কাকো দিব নালাগে, এপ এটা থাকে এপটোত ফটো মিলি হ'ল আৰু ফটো মাৰলিও হ'ল বাছ, তাতে অট'মেটিকলি চাবমিট হৈ কিনে তাৰে তাৰ পিছ পিনে যিবিলাক মানুহ লাগি আছে তাহতে গম পায় আৰু কি কৰে কি নকৰে, জাচ আমি খালি এটা নিজকে আহ
সেইটোৱেটো প্ৰুফ হ'ল আৰু প্ৰুফ হ'ল আৰু উম সেইটোয়ে প্ৰুফ হ'ল আৰু, কেইটা বজাত আহি পেলাই ফটোখন দিছা টাইমটো টাইমিংটো চাব দেই ইহঁতে দেৰি কৰিছে নেকি, সোনকাল কৰিছে নেকি তেনেকুৱা সেইটোয়ে আৰু বায়মেট্ৰিকতো সেইটোৱে ধৰত পাৰি ন যে ক'ৰবাত গৈছে নে কি গৈছে সেইটোৱে
উম আৰু মানে ধৰিলও এতিয়া টাইমটো যদি কম থাকে ধৰি লোও কি বুলি কয় মই ধৰি লোও ন ঘন্টাত চাই অকমান কাম কৰিবলো হা তেতিয়া তোৰ অফ চেলাৰী কাটি দিয় এনেকুৱ টাইপৰ আৰু। মানে ন নঘন্টা থাক পাই লাগিব আৰু তই যিমান এক্সট্ৰা কাম কৰা একো ফাইদা নহয় বা তই যিখিনি কাম কৰবা লাগিব নহয় সেইখিনি কাম ভালকে নঘন্টা মানে কম কম কাৰলে অ অ ফুল বেছি কৰিলে
ধৰি লোৱা ধৰি লোৱা হা মই কথা এটা কৈছো অ ধৰি লোৱা তুমি গোটেই ষ্ট'ৰ ৰুমতে যদি ষ্ট'ৰ ৰুমৰ পৰা বাহিৰত ওলোৱা বা কাম চাম যদি তাতে নকৰা তাতে পেজে তেতিয়া আক যদি তুমি সেই কামটো যদি লেজিকে কৰি আছা তেতিয়া হ'লে কা- টিব নেকি ধৰি লোৱা সিহঁতে গম পোৱা নাই কিন্তু কাম কৰিছা তুমি ই লেজি কৰি আছে সিহঁতে গমো নাপালা যে কিবা কামটো কৰি আছে না সেতে সেনেকলো ফোন মানে কাটি দিব এনেকে তে
নহয় নহয় আমাৰ আমাৰ সেটো নহয় কি কাম কৰি আছা লেজিকে কাম কৰি আছ কাটি দিব সেইটো নহয়। আমাৰ আমি যিটো ফট আমি যি যিটো আমি ফটো উঠি কেনে দেও সেইটো মানুহ গমেই না- পায় আমি কি কাম কৰিছো কি কাম কৰা নাই সেখিনি একো নাজানে তাহতৰ এটাই মতলব তাহাতে মানুহোটো নহনদা আছে নে নাই তাহতৰ মতলব সেটো আমি কাম কৰো নকৰো আম অ মানে অ তাহাঁতে তাহাঁতে আমাৰ ষ্টৰত নাথাকে তাহাঁতে থাকে দিল্লী, মুম্বাই। এপৰ মানুহ আছে দেই মে মুম্বাইত আছে। তাতে সেইটো সেইটো মই কৈছো এই সেইটো নহ নহয় মই কৈছো শুন সেইটো মানে মুম্বাই থাকে আৰু সেই মুম্বাইৰ পৰা যেতিয়া আমাৰ আ চেলাৰি দিয়া যাবচ চেলাৰী মুম্বাইৰ আম চেলাৰী পৰা চেলাৰ পৰা মুম্বাইৰ পৰা আমাৰ চেলাৰী আহে। সেই মুম্বাই টিমত দিওঁ পঠাব তাৰে চেলাৰ টিমক পঠাব হা এ চেলাৰী টিমে তাৰ পিছত চাই আৰু ভেৰিফাই কৰে আমি কিমান টাইম আছো কিমান টাইম নাই। আমাৰ মেইনলি আমি কি কাম কৰিছো, কি কাম কৰা নাই, আমি কম টাইমত কৰিছো না, বেছি টাইম কৰিছো, লেজি কৰিছো না ফাৰ্ষ্ট কৰিছো নে স্পিট কৰছো এইবিলাক আমাৰ কাম চাই আমাৰ ডিপাৰ্টমেণ্ট মেনেজাৰ আৰু আমাৰ ষ্টৰ মেনেজাৰ আমাৰ ষ্টৰ মেনেজাৰৰ কাম হ'ল মানে বুজি পাৰে মানে মানে ফটো উঠি যে আমি যে ফটো ফটো যে উঠো ফটো নুঠো যে এইবিলাক মতলব আমাজ ষ্ট'ৰ মেনেজাৰৰ লগত নাই আৰু এইবিলাক মতলব।